অ শুনিছানে?
হেল্ল' হেল্ল' অ শুনিছো শুনিছো তুমি শুনা পাইছানে বাৰু।
উম শুনিছো শুনিছো।
অ
এয়া তোমাৰ এনেই বহি আছো তুমি কি কৰিছা।
মইয়ো এয়া ধুনীয়াকে ভাত পানী খাই বৈ উঠি পেলাই এই বহি আছো বতাহ মাৰি আছে যে, তাকে খবৰ খাতি কেনেকুৱা তোমাৰ?
অঁ অঁ অঁ খবৰ খাতি ভাল ভাল, তোমালোকৰ ভালনে?
মোৰো ভালেই ভালেই অ ভালেই।
উম
তাকে বোলো বহুত দিন হল তোমাৰলে ফোন চোন কৰা নাই তুমিও কৰা নাই সময় চাগে পোৱা নাই চাগে ন? তাকে বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে অ।
অ ভালে কৰিলা ভালে কৰিলা।
হয়, হয়। উম, তাকে মানে বিষয়টো এনেকুৱা হ'ব। হেৰি এই আজিকালিৰ দিনত যে, তোমাৰ যি ফাষ্ট ফাষ্ট ফুডৰ যে প্ৰভাৱ যে বেছি যে হৈছে যে, সেই তাৰ ওপৰতে আমি কথা পাতো বুলি ভাবছো, কেনেকুৱা হ'ব বাৰু বিষয়টো?
উম, ভালে হ'ব ভালে হ'ব, একদম ধুনীয়া বিষয় লৈছা।
হয়, হয়, এতিয়া মানে কবলৈ গ'লে কি হৈছে। আজিকালি যি বৰ্তমান যুগত মানে তোমাৰ যি আধুনিকতাৰ প্ৰভাৱ পৰিছে, তাৰ ফলতে আ-আচলতে মানে তোমাৰ এই ফাষ্ট ফুডৰ মানে বেছি প্ৰচলন হোৱা আমি দেখা পাইছো গ'ম পাইছা!
হয়, হয়।
হয়, কিন্তু তুমি এটা কথা লক্ষ্য কৰিবাচোন, ফাষ্ট ফুডৰ পৰা কিন্তু আমাৰ আজিলৈকে কিন্তু একো উপকাৰ আমি দেখা পোৱা নাই আকৌ।
নাই পোৱা নাই পোৱা, একো উপকাৰ হোৱা নাই।
হয়, হয়, নাই হোৱা অ'। মানে এতিয়া তুমি চাবলৈ গ'লে কি হয়, আমি যেতিয়া ঘৰুৱা বস্তুবোৰ যেতিয়া খাওঁ আমাৰ তেতিয়া শৰীৰতটো ভালে থাকে, আৰু আমি তাৰ তুলনাত যেতিয়া আমি মানে অ', যেতিয়া আমি ফাষ্ট ফুড খাম নহয় আমাৰ কিন্তু শৰীৰতটো কিন্তু বহুত নষ্ট হৈ যাব আকৌ দেই।
হয়, নষ্ট হৈ যাব।
আৰু এটা কথা কি হ'ল ফাষ্ট ফুডটো আচলতে কি মানে এনেকুৱা বস্তু। ত' সেইটো মানে তোমাৰ দুই মিনিট পাঁচ মিনিট সময় মুখৰ জুতিটো লগাই। কিন্তু, মানে তোমাৰ গোটেই জীৱনতটো মানে শেষ কৰি দিব পাৰে সেই ফাষ্ট ফুডৰ পৰা।
পাৰে পাৰে হয়।
আৰু এতিয়া ফাষ্টফুডৰ পৰা কিমান খিনি বেমাৰ হবলৈ ধৰিছে, আজিকালি মানুহ বোৰ চাবাচোন তোমাৰ এই যি ডায়েবেটিছ হওক মানে তোমাৰ তেজৰ ৰোগ হওক। তাৰপিছত তোমাৰ গেজ হয়, আকৌ মানে পেট বেয়া হয়, মানে তেনেকুৱা বহু খিনি মানে আমি বেমাৰ আজাৰ হোৱা আমি দেখা পাইছোঁ, হয় নে?
দেখা পাইছোঁ, দেখা পাইছোঁ হয়।
আচলতে সেইবাবে আমি এই ফাষ্ট ফুড বস্তুতটো মানে মই ভাবো কি সেইটো মানে আমি অলপ কমাই খোৱাতটো উচিত আৰু কিছুমান মানুহে কি কৰে। তোমাৰ একদম প্ৰতিদিনেই মানে ফাষ্ট ফুড খাই, সেইটোতো একদম বহুত মাৰাত্মক কথা আৰু।
হয়, মাৰাত্মক কথা।
হয়, হয়, মানে তোমাৰ এতিয়া ফাষ্টফুডটো খাব লাগে, সেইটো মানে কি হয়। অ', তোমাৰ বহুত দিনৰ মূৰত তুমি এমাহৰ মূৰত এদিন খাইছা, সেইটো মানে তোমাৰ হজম কৰি দিয়ে মানে। আমাৰ শৰীৰে সেইটো হজম কৰিব পাৰে। কিন্তু যদি যদি তুমি মানে ৰেগুলাৰ যদি সেইটো খাই থাকিবলৈ হয় নহয়। তোমাৰ মানে শৰীৰৰ যি হজম কৰা শক্তিটো, সেইটো একদম হেৰাই যাব।
হেৰাই যাব হয়।
উম, হয়, হয়, এতিয়া তুমি সেই ফাষ্ট ফুডত তুলনাত আজিকালি অ', তুমি এ আগৰ দিনত আমি কি খাইছিলো। আমি সেই পানী দিয়া ভাত খাইছিলো, হয় নহয় বাৰু তুমি কল খাইছিলো, কুঁহিয়াৰ তোমাৰ যি প্ৰকৃতিৰ পৰা পৰা পোৱা মানে ফল-মূল খাইছিলোঁ সেইবোৰ কিমান ভাল আছিলে হয় নে?
ভাল আছিলে হয়।
আৰু সেইবোৰে আচলতে আমাক শক্তি দিছিলে কবলৈ গ'লে।
উম উম হয়।
আৰু এতিয়া তুমি এ তুমি ছাগে সৰুতে চাগে এটা এই কিতাপত মানে এটা কবিতা পাইছে চাগে কলৰ বিষয়ত হয় নহয়?
অ', পাইছিলোঁ পাইছিলোঁ হয়।
অ', - সেইটো যে গাই এনেকে। কল কল কল কল এবিধ ফল, কল খালে গাত পায় হাতী সমান বল।
হয় অঁ।
হয়-হয় ঠিক সেইবাবে মানে আমাক সেইবোৰ সৰুৰ পৰা সৰুৰে পৰা মানে আমাক সেই পাঠ্যপুথিত মানে অন্তৰ্ভুক্ত কৰাই দিছে।
হয় -হয়, উম।
সেই কথাবোৰ আমি সেই কথাবোৰ আচলতে বুজি পাব লাগে কাৰণ আমাৰ যি প্ৰকৃতিৰ ফল আমি সেই প্ৰকৃতিৰ ফলবোৰ আমি যেতিয়া খাম নহয় আমাৰ শৰীৰতটো আচলতে ভালে থাকিব, আৰু তাৰ বিপৰীতে যদি আমি এই ফাষ্টফুড নহওঁক, তোমাৰ এইবোৰ মানে এনেকুৱা কিবা থান ঠাণ্ডা হক এইবোৰ স্পাইট, পেপচি সেইবোৰ কিন্তু খোৱাটো বহুত বেয়া কথা আকৌ দেই। অ মানুহৰ এই চুগাৰ যে বড়াই দিয়ে যে সি পেপচি হওঁক ঠাণ্ডা হওঁক এই বিলাকে চুগাৰ বহুত বড়াই দিয়ে।
বড়াই দিয়ে হয়, উম।
উম সেই কাৰণে আমি এইবোৰ খোৱাটো মানে, মানে প্ৰয়োজন বুলি মই নাভাবোঁ। আৰু এতিয়া এটা কথা তুমি লক্ষ্য কোৱাচোন। আমাৰ এই ফাষ্ট ফুড বস্তুটো বাৰু আমাৰ অসমীয়া সংস্কৃতিৰ এইটো মানে এটা খাদ্য হয় জানোঁ বাৰু?
এ নহয় নহয় সেইটো কেলে হব আকৌ।
হয় হয়, অঁহ', সেইটোয়েটো কথাটো, আমাৰ যি সেইটো এটা বাহিৰৰ পৰা অ মানে সংস্কৃতি কবলৈ গ'লে, সেইবাবে আমি সেই বাহিৰৰ সংস্কৃতিটো লোৱাতকে আমাৰ নিজৰ যি সংস্কৃতি মানে খাদ্য বস্তু থলুৱা খাদ্য বস্তু আমি সেইবোৰ খাব লাগে, এতিয়া তুমি চাবলৈ গ'লে কি হয় পিঠা গুৰি খাব পাৰা, সান্দহ গুৰি। তাৰপিছত তোমাৰ চিৰা মুড়ি সেইবোৰ খোৱা সেইবোৰৰ ফলত তোমাৰ শৰীৰটো আচলতে ভালে থাকিব গম পাইছা।
ভালে থাকিব হয় আৰু শক্তিও লাভ কৰিম আমি।
অ শক্তিও লাভ কৰিব হয় হয় কিন্তু আজিকালি সেই আগৰ দিনৰ তুলনাত মানে আজিকালিৰ দিনৰত মানুহে এই ফাষ্ট ফুড বস্তুতটো মানে কি হয় এটা ফেশ্বন হিচাপে লৈ লৈছে, তুমি আজিকালি এটা কথা তুমি লক্ষ্য কৰিবাচোন, আজিকালি এই যি নতুন বিশেষকৈ আজিকালিৰ নতুন প্ৰজন্মৰ যি ল'ৰা ছোৱালী সেই তেওঁলোকৰ মাজত সেই ফাষ্টফুড টো কিন্তু বেছি প্ৰচলন হোৱা আমি দেখা পাইছোঁ আকৌ।
হয়-হয় অ',।
হয় তেওঁলোকে কি কৰে মানে তোমাৰ এতিয়া সেইটো এটা ফেশ্বন হিচাপে লৈ পেলাই তেওঁলোকে কি কৰে তুমি চাবা দেই। মানে এখন দামী ৰেষ্টুৰেণ্টলৈ যাব। তাৰ পিছত তোমাৰ একদম এঘাল মান এনেকে কিবা ফাষ্ট ফুড কিনিব কিনি পেলাই সেইবোৰ ফটো মাৰি পেলাই এনেকে ইনষ্টাত লগাব, ইনষ্টাগ্ৰামত মানে লগাই দিব। এ তাৰপৰা হোৱাটছাপত ষ্টেটাচ দি দিব। সেইবোৰ কৰে তেওঁলোকে, মানে তেওঁলোকে যে মানে এনেকে ভাবে যে আমি এটা বহুত ভাল কাম কৰি আছোঁ মানে আমি বহুত ভাল বস্তু টো খাই আছোঁ, কিন্তু তেওঁলোকে এটা কথা বুজিব পৰা নাই যে আমাৰ সেই ফাষ্ট ফুড সমূহ খোৱাৰ ফলত আমাৰ কিমান খিনি অপকাৰ হৈছে, হয়নে নহয়?
হয়-হয়।
বিশেষকৈ আমাৰ শৰীৰটো একদম নষ্ট হৈ গৈছে দেই আজিকালি দিনত। আগৰ দিনৰ যি মানে শৰীৰ আছিলে মানুহৰ সেই শৰীৰটোতো আজিকালি একেবাৰে নাইকিয়াই হৈ গ'ল। ক'বলৈ গ'লে, অ' আজিকালি মানুহে আৰু এটা কথা তুমি লক্ষ্য কৰিবাচোন আজিকালি যি এই মায়ে মানে তোমাৰ অভিভাৱকসকলে কি কয় এই এলাহত পৰি পেলাই মানুহ বিলাকে মানে ভাত পানী বনাবলৈ টান পাই কি কৰে এই মেগী বনাই দিয়ে চাওমিন বনাই দিয়ে সেইটো কিন্তু বহুত বেয়া কাম কৰে আকৌ দেই অ'। অ' সেইবোৰ সেইবোৰ খালে বা মানুহে ক'ৰ পৰা শক্তি পাব আৰু শক্তিটো নাপায়ে নাপায়ে তাৰ উপৰি মানে আমাৰ যি শৰীৰৰ হজম কৰা ক্ষমতাটো সেইটো নাইকিয়া কৰি পেলাব গম পাইছা। অ' সেইবাবে মানে মই ভাবো কি যে আমি সেই ফাষ্ট ফুড বস্তুটো আমি মানে একদম এৰাই চলা উচিত আৰু আমাৰ যি থলুৱা খাদ্যসমূহ মানে তোমাৰ এতিয়া পানী দিয়া ভাতৰ কথা যি কৈ গৈছিলো সেই পানী দিয়া ভাতটোৰ মানে এটা মানে বহুত ঔষধি গুণ আছে তাৰ গম পাইছা।
আছে, আছে হয় এতিয়া তুমি কথাখিনি ঠিকে কৈছা বাৰু তোমাৰ কথাখিনি মই শুনি মানে ধৰা তোমাৰ কথাত মই সমৰ্থন জনাব পাৰিছো এতিয়া বৰ্তমান যদি চাওঁ আমি তুমি কৈছা যে আমাৰ যিখিনি নৱপ্ৰজন্ম আমাৰ নতুন নতুন যিখিনি ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী তেওঁলোকে ফাষ্ট ফুডৰ প্ৰতি মানে বৰ বেয়াকৈ আসক্ত হৈছে তাৰ কাৰণটো হৈছে কি আমাৰ যিসমূহ ফাষ্ট ফুড তৈয়াৰ কৰে সেই ফাষ্ট ফুড তৈয়াৰ কৰা দোকান দোকানী বিলাকত তুমি এবাৰ লক্ষ্য কৰিবাচোন দোকান বিলাকলৈ তেওঁলোকে কি কৰে সেই তাত অত্যাধিক পৰিমাণে মানে মচলা প্ৰয়োগ কৰে আৰু তাত ধৰা যিবিলাক চছ দিয়ে আচলতে আমি যে খাওঁ তোমাৰ এ টমেট' চছ দিয়ে তাৰ পিছত আকৌ চয়া চছ দিয়ে। কিন্তু আচলতে সেই চচবিলাক আমাৰ হৃদযন্ত্ৰৰ কাৰণে কিন্তু বহুত মাৰাত্মক।
বহুত অ' বেয়া, বেয়া বহুত বেয়া অ'।
হয় সেই চচ বিলাক খাই বহুতো মানুহৰ কি হৈছে হাৰ্টৰ প্ৰব্লেম হৈছে তে সেই হাৰ্টৰ প্ৰব্লেম কি হয় বেছি হোৱাৰ ফলত বহুত লোকৰ মৃত্যুও হৈছে এতিয়া কি হয় ত সেই ল'ৰা ছোৱালী বিলাকে যে তোমাৰ সেই জুতিটো পাই এবাৰ খাই দিয়াৰ লগে লগে তেওঁলোকৰ যে এতিয়া মুখত জুতি লাগিব তেওঁলোকে সেই বস্তুটো এৰিব নোৱাৰা হৈ পৰিব এতিয়া কিছুমান ল'ৰা ছোৱালী চাবাচোন ঘৰত একেবাৰে ভাত খাবলৈ নিবিচাৰে মাক দেউতাকে ভাত মানে খোৱা, খুৱাবলৈ বিচাৰিলে তেওঁলোকে খাবলৈ নিবিচাৰে। তেওঁলোকে কি বিচাৰে চাবাচোন কি খাবা বুলি যদি সোধা তেওঁলোকে কব এ চাওমিন খাম ম'ম' খাম বা তেওঁলোকে ক'ব মেগি আনি দে মেগি খাম, সেইবিলাক কথা কয় কিন্তু এতিয়া সেইবোৰ বস্তু টো খোৱাটো জানো ভাল, তুমি কৈছা যে এইবিলাক খালে আমাৰ কিমান অপকাৰ হয় আৰু তুমি আৰু এটা কথা কৈছা যে আমাৰ স্বাস্থ্যৰ কাৰণে যিবিলাক আমি ঠাণ্ডা খাওঁ। সেই ঠাণ্ডাটোৱে কি কৰে আমাৰ চুগাৰ লেভেলটো মানুহৰ যিটো ডায়বেটিছ সেইটো বঢ়াই দিয়ে কাৰণ তাৰ এটা প্ৰধান কাৰণ কি সেই ঠাণ্ডাসমূহ যে বনাই সেই ঠাণ্ডা সমূহত কিন্তু বেলেগ একো নাথাকে তাত অকল পানী থাকে আৰু চেনী থাকে। তাৰ লগতে কি হয় কিছুমান ফুড কালাৰিং দিয়ে যাৰ ফলত সেই পানীৰ ৰঙটো সলনি হৈ যায়। আৰু সেই ঠাণ্ডাবিলাকৰ পিছফালে যে তোমাৰ এ আখৰ বিলাক যে লিখা থাকে। সেইবিলাক যদি আমি পঢ়ি চাওঁ তেতিয়া তেতিয়া আমি গম পাম যে এটা ঠাণ্ডাত তোমাৰ নাই বুলি কলেও চেভেণ্টি পাৰ্চেণ্ট, ফিফটি পাৰ্চেণ্টকে তোমাৰ চেনীয়ে দিয়া থাকে। এতিয়া আমি আল্টিমেটলি কি খাই আছো সেই এই দোকানৰ সেই আমি চেনি পানীহে খোৱা নিচিনা হৈ হৈছে আমি এশ টকা, দুশ টকা দি কি এটা এটা চেনী পানীৰ বটল কিনি খাইছো। সেই ক্ষেত্ৰত চাবলৈ গ'লে চোৱা আমি সেইবিলাক নাখায় যদি আমি ঘৰতে তোমাৰ নেমু পানী প্ৰস্তুত কৰি খাওঁ নেমু চৰ্বত খাওঁ। বা বিভিন্ন ধৰণৰ ফল মূলৰ ৰখ খাওঁ তেতিয়াতো আমাৰ লাভ হ'ব কাৰণ সেইবিলাকতো কোনো ধৰণৰ চেনি যোগ কৰি আমি নাখাও আমি নিজতে ঘৰতে একদম ফ্ৰেছ জুচ আমি খাওঁ আমি ঘৰতে প্ৰস্তুত কৰি খাওঁ। এতিয়া আকৌ যদি আমি ফাষ্টফুডৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ দেই এতিয়া ফাষ্টফুডৰ ক্ষেত্ৰত কি হৈছে মই তোমাৰ বহুতো দোকানত লক্ষ্য কৰি ফাষ্টফুড বিক্ৰী কৰে সেইখিনি কিন্তু তেওঁলোকে ৰেগুলাৰ মানে তৈয়াৰ নকৰে ৰেগুলাৰলি মানে ফ্ৰেজ বস্ত এতিয়া কি হয় তোমাৰ কিছুমান দোকানত হয় আগদিনা তোমাৰ দহ কেজি চাওমিন তোমাৰ সিজাই থৈ দিলে বিক্ৰী যাব বুলি কিন্তু তাৰে যেনিবা তোমাৰ চাৰি কেজি মানহে বিকি গ'ল বাকী ছয় কেজিটো তেওঁ পেলাই দিব নোৱাৰে। সেইখিনি তেওঁ কিনি অনা বস্তু এতিয়া তেওঁ কি কৰিব তেওঁ নিজৰ বস্তুখিনি পেলনি নোযোৱাকৈ সেইখিনিত আৰু মানে জুতি লগাকৈ তেওঁলোকে আৰু অধিক মছলা পাতি দি পিছদিনা আকৌ গৰম কৰি দিব যাৰ ফলত কি হ'ব মানুহে কি সেইখিনি খাই আৰু ভাল পাব কাৰণ আগদিনা সিজাই থোৱা বস্তুটো পিছদিনা আকৌ যেতিয়া মছলা পাতি দি আকৌ এবাৰ সিজাই গৰম কৰি দিব। সেইখিনিতো মানুহে আৰু সোৱাদ পাব এতিয়া চোৱা সেই ফাষ্টফুডৰ যি যিখিনি মানুহে বিক্ৰী কৰে। তেওঁলোকৰ মেণ্টেলিটিটো এনেকুৱা ধৰণৰ আচলতে লাগিলে বেলেগে বেমাৰ হৈ মৰি যাওঁক। কিন্তু মোৰ লাভ হ'ব লাগে তেওঁলোকে সেইটো ভাবে কিন্তু তেওঁলোকৰো নিজৰ নিজৰ ল'ৰা ছোৱালী ছোৱালী আছে বা নিজৰো সন্তান সন্ততি আছে এতিয়া তেওঁলোকে জানো নিজৰ ল'ৰা ছোৱালী সেই দুই তিনদিন পুৰণা তোমাৰ খাদ্য বস্তু তোক খুৱাব সেইটো কেতিয়াও নোখুৱাই সেই কথাটো উ তেওঁ নিজেও ভাবিব লাগে। যে মোৰোতো ল'ৰা ছোৱালী আছে এইখিনিওতো কাৰোবাৰ নহয় কাৰোবাৰ নিজৰে ল'ৰা ছোৱালী এতিয়া সিহঁত যদি মই দুই তিনিদিন পুৰণা বস্তু খুৱাও তেনেহ'লে ইহঁতৰতো নিশ্চয় বেমাৰ হ'ব এতিয়া আজি তোমাৰ ছয় সাত দিন মান আগত মোৰ লগতে তেনেকুৱা এটা ঘটনা ঘটি গৈছে মানে ধৰা আমি লগৰ ল'ৰা ছোৱালীৰ লগত আমি ফুৰিবলৈ ওলাই গ'লো তাৰ পিছত ফুৰি অহাৰ পিছত মানে কি কৰিলে বাকী যিখিনি আছিলে সিহঁতে ক'লে যে আমি চাওমিন খাম বা কিছুমানে ক'লে ম'ম' খাম।
কিন্তু তেতিয়া মই ভাবিছিলো যে আচলতে ইহঁতে যে ফুৰিবলৈ ওলাই আহে ইহঁতে বেলেগ বস্তুলৈ ধ্যান নিদি প্ৰথমতে ফাষ্ট ফুডটো কেলে খাবলৈ বিচাৰে সিহঁতৰটো খাওঁ বুলি কোৱা হ'লে এখন ধৰা ধুনীয়া হোটেলত সোমাই তেওঁলোকে পৰঠাও খাব পাৰিলেহেঁতেন মানে ধৰা শুকান ৰুটিও খাব পাৰিলেহেঁ হেঁতেন বা তেওঁলোকেতো ভাতো খাব পাৰিলেহেঁতেন যিহেতু এইবিলাক খালে কি হয় পেটো ভৰে। এতিয়া ফাষ্টফুডটো খালে কি হয় ফটকে মানে কি হয় আমাৰ পেট নভৰে কাৰণ সেইবিলাক আমি প্ৰায় খাই নাথাকো যে আমাৰ যিখিনি আমি থলুৱা খাদ্য সেইখিনিহে আমি খাবলৈ যাব লাগে। এতিয়া কি হ'ল তেওঁলোকে কোৱা কাৰণে মই গুচি গুচি গ'লো বাৰু খাবলৈ তাৰ পিছত কি হ'ল আমি যে সেই চাওমিন খালো তাৰ পিছত ঠাণ্ডা খালো। কিবা কিবি বিভিন্ন বস্তু খালো সেই কি হ'ল আমি গৈছিলো চাৰিজন সেই চাৰিজনৰ ভিতৰত কি হ'ল আমি পিছ দিনাৰ পৰা চাৰিওজনৰে অত্যন্ত বেমাৰ মানে বৰ বেয়া বেমাৰ এতিয়া কাৰোবাৰ যদি পেট বিষ হৈছে কোনোবাই বমি কৰিছে কাৰোবাৰ ভাতে খ নোৱাৰা হৈছে হজম শক্তিটো মানে নোহোৱা হৈ গৈছে কাৰণ মোৰতোতো তোমাৰ এ পেটৰ বৰ বেয়াকে বেমাৰ হৈ গৈছিলে কাৰণ মই সেইবোৰ বস্তু বৰকৈ নাখাও মানে সেইদিনা খাই দিলোঁ কি হ'ল মোৰ একেবাৰে হজমে কৰিব নোৱাৰা হৈ গ'লো। তাৰ পিছত ৰাতি মানে ভাত খোৱাৰ পিছতো তোমাৰ পেটৰ বিষ হ'ল বমি বমি ভাৱ আহিছে। তেনেকুৱা ধৰণৰ বেমাৰৰ মানে আগজাননী পাই মই তাৰ পিছত উপলব্ধি কৰিছো ছি ছি ছি। আচলতে এই ফাষ্টফুডসমূহ খোৱাটো ভাল নে বেয়া মই তেতিয়া গম পাই গৈছোঁ আৰু এই কথাখিনি আমি কি কৰিব লাগে হে হে হে আমাৰ যিখিনি ল'ৰা-ছোৱালীয়ে তোমাৰ ফাষ্ট-ফুডৰ ওপৰত মানে বৰকৈ আসক্ত হৈ পৰিছে সেই ল'ৰা-ছোৱালী খিনিকো আমি কথাটো বুজাই দিব লাগে যে আচল ফাষ্ট-ফুডটো কিমান বেয়া বস্তু হে হে বা তেওঁলোকে ফাষ্ট ফুড নাখালেও কিছুমানে একদম অত্যাধিক পৰিমাণে মেগী খায় সেই মেগীটো আচলতে কিমান বেয়া বস্তু ত সেইটো মানুহক মানে বুজাই দিব লাগে।
বুজাই দিব লাগে।